অ', মই শুনিছোঁ কোৱা আপুনি?
আচ্ছা, ক'ত আছা আপুনি এতিয়া?
ক'তো নাই ঘৰতে।
ঘৰতে আছা নহ? আচ্ছা, মইও আছোঁ এনেই গাঁৱতে আছোঁ। মানে এইফালে এই পথাৰৰ ছাইডতে আহিছোঁ। উম, এনেকে মবাইল চাই আছিলো মানে। কি কৰি থাকিবা আৰু গৰম বতৰ না ঘৰৰ তলত কিমান থাকিব সেনেকুৱা গিচিং ভাল নালাগে মানে মনটো। টো ভাল নালাগে দেহা বিলাকেও ভাল নালাগে আৰু উম, এতিয়া গছ বিচৰিবা লগা হৈ হৈছে গৰম বতৰত।
উম।
আহ গছৰ চাইয়াৰ দৰে নহয় ফেনৰ হাৱাও ফেনৰ হাৱা কিমান খাবি আৰু মানে। বেয়া হৈছে ফেনৰ হাৱা খাই খাই কিনেই মানে ফেনৰত হাৱাটো আৰু বেলেগ হয় না মানে ফ্ৰী নহয় মানে। এতিয়া আৰু এনে উম পথাৰ চথাৰ হয়, হয়, পথাৰৰ এতিয়া গাছ-গছৰ গছনিৰ তলত বহি কেনে ঠাণ্ডা লাগি যায়, তেতিয়া চাই ভাল লাগি যায় আৰু। মানে হাবাও দি থাকে পথাৰত চথাৰ
গছৰ তলত বহিলে এনে ভাল লাগে আৰু, আৰু পথাৰতো কি হয় মানে এ কি এইটো আহে অ', সেইটো ভাল লাগে আৰু।
হয়, এতিয়া আৰু ঘৰত আৰু ফেন গিলা ফ্ৰী নহয়। উম, হাৱা এ নাহে মানে ঘৰত যদি থকা হয় উম।
উম। মই কি কৈছো, টাউনত থাক কেনেক বা থাকে আমিতো গাঁৱতে থাকি কেনেকা লাগিছ
তাকেইটো হয়, হয়, হয়, এতিয়াতো গুৱাহাটী-চুৱাহাটী ইফালে সিফালে বহুত গৰম হৈ যায়। বহুত গৰম হৈ যায় তাতে, সেইফালে উম। পিছে, অ' আপোনাৰ ফালে কি খেতি-বাতি কে বহুত হৈ গ'ল নহ, মানে উঠা হৈ গ'ল নহ হাল উঠা হৈ গ'ল।
হাল উঠিছে। উঠা নে চাকে, চবৰে এতিয়াও কোনোবা কোনোবা মানে
এতিয়াহে মানে চবে মানে চুৰ কৰিছে আৰু ন,
আমাৰতোতো নাই, অ, আমাৰোতো নাই
হয়, হয়, হয়, এতিয়া আমাৰ ফালেও সেনেকুৱা গাঁৱে গাঁৱে এতিয়া দেখা পাইছো চবৰে কমপ্লিট হোৱা নাই মানে এতিয়াহে চুৰৰু বুলি ক'ব পাৰো আৰু মানে কিছুমান ৰুইছে ৰোৱাটো এয়া চবৰে এতিয়া বতৰটোো আৰু সে হোৱা নাই না বা পথাৰ মাজে মাজে মাজে আছে আৰু, বহুত কিছুমানৰ উম পথাৰবোৰ বা খি দেখা পাওঁ
জুলাই চলি আছে ন জুলাই লাষ্টত লাষ্টত চবৰে কিবা
খেতি বাতি চলি থাকিব আৰু ন আমাৰ অসমত আৰু এতিয়া এনেকুৱা খেতি বাতিৰে ধান খেতিৰে আৰু ফেমছ ন
অ',
সেনেকুৱা
সিহঁতৰ কি হয় মানে, কাম কৰিব মানুহে বিচাৰি নচোন
হয়, হয়, হয়, বিচৰি নাপায় ন
এনেকে মানে, শুনি আছো আৰু মই কাম কৰিবলৈ মানুহ মানুহ লাগে মানে পথাৰত কাম কৰিবলৈ মানুহ লগা হয় না
অ, লগা হয় বহুত লগা হয়
মানে, মায়ো বেছি নাপায় ইহঁত এনেককাা হৈ গৈছে মানুহ বিলাক
হয়, হয়, - এয়া মানে খেতি বাতি চলি থাকে আৰু, নে ক চটটো ল লৈ কেনে আৰু যদি পেটটো নৰোৱা তেতিয়াাহ'লে মানে বেয়া হৈ যায়, মানে মালিকক কেনেকে কি কৰিম সেনেকা হৈ যায় মানে টেনন পৰি যায় আৰু ৰুৱানি নাপালে কেনেকে, ৰৰুওঁ আৰু মেচিন টেকন'লজি ওলাইছে তথাপিও মানে মেচিন টেকন'লজি এতিয়া ইমান এভেইলেবল হোৱা নাই না
এভেইলেবল হোৱা নাই, আৰু গাঁৱত মানুহবিলাকৰ ইমান মানে, কি কয় এইটো পইচাই না মেচ মেচিন কিনিবলৈ এইকাৰণে মানে ইহঁতে মানে এনেকুৱা কাম কৰিব লগা হয় আৰু কষ্ট হয় দিয় কিন্তু ন
হয়, হয়, হয়,
ৰ কাম কৰিলে ইমান মানে, এতিাতো ইমান ৰ'দ দি আছে বা ৰ'দত থাকি পেলাই ইহঁতে কাম কৰে
তাকেইেতো তাকেেতো তো কি ক'ম আৰু, মানুহকেইটা আজিকালি কষ্ট নকৰিলেও আহি খাব নাপায়- এয়া কষ্ট কৰিহে জীৱনটো মানে, চলাব লগা হয় আৰু কি ক ম আৰু
হয়, এইটোতো চবৰে কিবা নহ'লে কিবা এটা আছে, কাম কৰিবলৈ
কি কৰিম, আৰু কিছুমানৰ আৰু কাম কৰি জিন্দগী মানে অ, বেছিনৈকি এনেই আৰু মানে যিটোপা চলি যায় আৰু কাম কৰি খাই কিবা, খায় এনেকুৱা আৰু আপোনাৰ ক ঘৰৰ খেতি বাতি কৰে নেকি?
নাই, আমাৰ এতিয়া খেতি নকৰোঁ, আমি এতিয়া বেলেগে কৰে ইহঁতে মাটি লৈ, বেলেগত দিছে আৰু ইিহঁতে
সেই দিশি আহ দি ন বন্া
অ' হা?
আজি দিছে ন?
আদি দিছে, অ' এইটোৱে নেকি। মই বিশছিঁ মানে ভালকৈ নাজানো, কি বা কি কিন্তু মানে ঘৰত ইহঁতে কি কয়, খেতি কৰি ধানটো আনি দিয়ে আৰু।
হয়, হয়।
সেইটোৱে।
আচ্ছা, এনেকুৱা আৰু ন আগতে কৰিছিলে আৰু ন?
অ' আগতে আমি যেতিয়া সৰু আছিল তেতিয়া
হয়।
উম। কৰা চিলা
আমাৰো বেলেগৰ বন্ধা ৰখা আছিল, আগতে পিছত আমাৰ এই সময়ত ৰোৱা আছিলে, ধান ৰোৱা আছিল, ধান খেতি কৰা আছিল। তাৰপিছত আৰু
উম।
এতিয়াতো নুৰয় মানে।
আমাৰ এতিয়া টাইম নহয় ন, সহঁতৰ খেত কেতত কাম কৰিবলৈ, অ'কিবা বেলেগ কাম আছে কাৰণে।
হয় হয়।
আজি আপোনাৰ ষ্টেটাছটো চাইছিলোঁ মই।
হয় হয়।
তত গৈছিল নেকি আপুনি ন হাতী আহিছিল নেকি, কি হৈছিল মানে।
মানে হাতী আহিছে মানে। ৰাতি ৰাতি বাৰটা না এটা সেনেকুৱা বজাৰ আহিছে তাৰপিছত আহি কেনে মানে, গোতে নষ্ট কৰি ফেলি গৈছে। সেনেকুৱা হৈছে, মানে আগৰ পৰাই আহি আহি থকা আছিল, যেতিয়া ঠাণ্ডা বাতৰ ৰঙালাও খেতি কৰি নহয় দাদাহঁতে। তাতে নদী পাৰত, তো আহি থাকে মানে। সেইদিনা কি হৈছে মানে যোৱা বছৰত মই আছিলো না। নাই যোৱা বাছৰ নহয়, এই এই বছৰত আছিলো মানে দুই বছৰৰ আগত। নাই এক বছৰ আগত ত' এই সময়ত মানে একশটা ত্ৰিছ এনেকুৱা হাতী আহিছিলে মানে এইফালে।
বাপৰে।
আছিল আৰু ৰাতিত চাব কাৰণে এনেকুৱা মানে, ৰাতিত থাকব নোৱৰে উপায় নাই।
এমান ন
আৰু আমাৰ, আমাৰ ঘৰ কাষতে আহিছিলে হাতী মানে ৰাতিতে। উম' মানে উপায় নাই ৰাতিতে ৰাতি মানে অলপ দৌৰিব লগা হৈছে আৰু সেইদিনা।
উম।
এনেকুৱা আহে নহয় মানে একশটা ত্ৰিশ বুলি কল চাচোন
বাহ।
উম, হয় হয় আমি আৰু আহিলে কি কৰিম বোমা চোমা লৈ কেনে অলপ আৰু খেদব লগা হয়, চাবা যায় কৰ'ৰবাত জেগাত। একদম মানে এটা জাগাত নহয়, চব চব জেগাতে হামলা কৰে মানে। হাতীবিলাক, মানুহবোলক মানে, খেতি বাতি হামলা কৰে গাঁৱত সোমাই কোবাৰ খেতিত সোমাই। উপাই নাই আৰু জহাই দি, জহাই দি দাউৰি যায় এনেকুৱা। এয়া, কি ক'ম আৰু মানে মানুহে কৰে। মানুহে কৰে খেতিত এতিয়া হাতীগিলা আহি কেনে আৰু গোটেই কেনে খাই কেনে চেছ কৰি দিয়ে নষ্ট কৰি দিয়ে কি কম আৰু। লছে লচ হৈ যায় মালিকবিলাক। জংঘল আছে, আছে, আছে নদী পাৰত মানে জংঘল থাকে ন, উম, থাকে মানে ইয়াতে জংঘল নাথাকিলেও কিছুমান গাঁৱত ৰাতিতে আহে মানে। কিছুমান মানে ঘৰত আহে আহি কেনে ইয়াতে কি কৰে এই ধানবিলাক খাই যায়, কিছুমানৰ ঘৰ ভাঙি যায়। মানে উপায় নাই আৰু যদি মানুহকেইটা সাৰি পাই কিনে যদি হা'কাৰ কৰিছে বোমা মাৰি দিছে একদম মানে ৰাতিত গোণ্ডগোল হোৱাৰ দৰে মানে, একদম মানে। যদি চিঞৰি থাকে বা হা'কাৰ কৰি দিছে, ত' কোনোবা টিং বজা দে, কোনোবা বোমা মাৰ দে চিঞৰি, চিঞৰি বহুতে চিঞৰে মানে তাৰপিছত কিয় হৈছে, হাতীবিলাকও বহুত মানে এইফালে মানে চব আনালি বিনালি হৈ যায় আৰু কাৰোবাৰ ঘৰ ভাঙি যায় দাউৰতে। কিছুমান খেতি বাতি ইফালে সিফালে সেনেকে হৈ যায় আৰু। আৰু ইয়াতে এটা দুটা এনেকুৱা নাহে, কিছুমান সময়ত এটা দুটা দেখা পায়। কিন্তু ইয়াতে আহিলে মানে বহুত বেছিকে আহে। সেইদিনাতো আমি দেখা পাইছে একশটা ত্ৰিশ। একশটা ত্ৰিছ হ'লে কিমান লাইন হ'ব লাগিব বাপৰে এইটো চাচোন তুমি। ইয়াতে, মানে ইয়াত ইয়াৰ পিছত ইয়াৰে, ইয়াৰ পিছত ইয়াৰে অ', এনেকুৱা হৈ গৈছে আৰু মানুহকেইটা পহৰা দিব লগা হৈছিয়ে। উপাই নাই, কি কৰিম আৰু গাঁৱত সোমাব নিদিয়ে।
এ, গাঁৱত কি কয়, অ', কেইজনমান মানে অ', আছে আপোনাৰ গাঁৱত, মানুহবিলাক কেইজনমান আছে এনে?
আমাৰ এনে চ একশ চল্লিশ ঘৰ আছে আমাৰ। আমাৰ গাঁৱত, একশ চল্লিশ ঘৰৰ এতিয়া হয়!
যদি এটা দুটা থাকা আছে তেনে বেছিকে মানে ভয় লাগিব লগা হৈ, হৈ যায় আৰু। ইমান যদি হাতী আহে ন কৰিম কি নকৰোঁ, মানে ভয়তে এনেকা।
হাল্লা হৈ যায় আৰু বেলেগ, বেলেগ গাঁওতো যাই পেলাই আমি চাবা যায় না ৰাতিতে- ৰাতি মানে ৰাতিহে হয়, ঘটনা দুদিনত নহয়। ইয়াতো জানেই মানে আ দিনত আহিলে ইহঁতে দেখা পাব আমি মানে ইয়াতোৰ খেতিটো আহ, ইমান কিবা ইজিলি নাপাব বুলি এনেকুৱা। মানে থিংকিং কৰি কিনে ভাবি কেনে সেই ইয়াতে ৰাতিতে। ৰাতিৰ বাৰটা, এটা, দুটা।
মই এনেকা ক'ত, ক'তবা দেখিছিলোঁ হা' মানে ধান খাই কল খাই এনেকুৱা মানে ঘৰত আহে আৰু হাত তীবিলাক, ফেচবুকতে দেখা পাইছিলোঁ এইটো চাগে তোমাৰ ফালে চাইডৰে, চাইডৰেহে ভিডিঅ' আছিল নেকি!
অ', মানে আগতে অ', আগতে ইফালে কুমৰিকাটা চাইড, চকী ভূটান চাইড ইফালে আৰু কি জেগা আছিল চাইড, বাগানপাৰা চাইড, ইফালে বহুত তেনেকুৱা আছিলে মানে। মানে যি সময়ত মই কলেজ পঢ়ি আছিল না, ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ। সেই সময়ত এটা পাৰ্টনাৰে আহি কেনে শুই থাকে মানে ক্লাছত। পিছত মাষ্টাৰে কয় কিয় শুই আছা? ত' সি কয় ছাৰ হাতী আহিছিল মানে ৰাতি। তাৰ কাৰণে মানে ৰাতিটো টোপনি নাই ছাৰ কলেজত পৰা আহিব লাগৈ হৈছে সেনেকুৱা আছিল। সেই সময়ত মানে আমাৰ ফালে হাতীৰ একো চিন্তাই নাছিল মানে বহুত বছৰ বছৰ কিন্তটো সি কুমাৰ আজি চাৰি বছৰ নে কি হৈ গ'ল চাৰি বছৰ পাঁচ বছৰ আমাৰ অ', চাৰি বছৰ মান পাঁচ বছৰ মানৰ পিছতহে মানে হৈ গ'ল আজি। মানোনে ৰেগুলাৰ মানে অ', ঠাণ্ডা বতৰত আহি যায় আৰু এতিয়াতো গৰম বত আৰু খেতি কৰাৰ সময়তে আহিলো মানে
টাইমটো হৈছে আমাৰ
অ', টাইমটো হৈ গৈছে নেকি আচ্ছা ঠিকে আছে। আপোনাক পিছত লগ পাম বাৰু ন
অ', দে লগ পাম পাতি দিয়া